ঐ আছোঁ, এনেই আছোঁ। কি কৰিছ?
মইয়ো এনেই।
মইয়ো এনেই।
চবে শুনি গৈছে, অ'! নেক্সটত, আকৌ সেৰি, তোমাৰ অলপ পিছত, তুমি কৰিব পাৰিবা, ৰ'বা। আকৌ, কথা পাতিম
সেইটোৱে, কি কৰিছা?
এ, আছোঁ, ভাগৰ লাগিছে! বিচেৰা গলোঁ ভোজ খাবলে, আমাৰ জিমৰ পৰা।
আচ্ছা! নদী ফালে?
উম, নদী মানে তোমাৰ, ৰে ব্ৰহ্মপুত্ৰ মানে নহয়, এইফালৰ নদীখন যে।
অ'! আমি যোৱা ফালে, আমি যোৱা ফালেনে বেলেগত? এই, জুবিন-জুবিন ব্ৰিজ বুলি কয়, তাত নেকি?
হেল্ল'?
হেল্ল'! শুনিছা? অ'! তাতে-তাতে এইটো যে, শ্বুটিং কৰিছিলে, তাতে। সেইফালে বেছি দূৰ নহয়। ইফালৰ পৰা ওচৰ পৰে। আমাৰফালৰ পৰা বি ভিতৰে-ভিতৰি গ'লে। আমি বিকাশ পিনৰ পৰা যেনে বহুত খোজকাঢ়ি যাবলগীয়া হৈছিলে, আগতে পৰ পৰ্বত। পিনে ক'ত গৈছিলোগে আমি। এই কেনি জানা! সোমাই যায় যে, ৰাস্তাটো যে, এইটো যে, পকা ৰাস্তাটো যে। অ'! সিপিনি দি সোমাই গৈ, তোমাৰ চিধা-চিধি, চিধা-চিধি গৈ থাকিলে, তোমাৰ, বেছিৰা ভিতৰত নাপায়গে, চাপৰি বেছিৰা যে এইফালে যে, যায়গে যে, ৰাস্তাটো যে।
অ' অ'! আমাৰ টাউনৰ ৰাস্তা পাই, পাই যায়।
অ'! তাৰপিছত, তাৰ আগলে অকন সোমাই গৈ, পেলাই ৰাইট চাইডে, ৰাস্তা এটা আছে, বালি সেৰি সৰুকে। সিফালে গ'লে, তোমাৰ চাপৰিখন পাই যায়। আমি আৰু আগত গৈছিললোগে ন' আকৌ, শ্মশানৰ পিনে গ'লোগে।
উম, আচ্ছা, আচ্ছা!
আমি, আমি, আমি সিদিনা আমি সেইদিনা কথা পাতিছিলোঁ খানা এটা খোৱা ধেকীয়াজুলী ফালে জেগা এটা আছে নয় স্বৰ্গ পুৰি নে ক'ত।
ধেকীয়াজুলী যাবি খানা খাবলৈ।
এইফালে একবাৰ মানে ভাল প্লেছটাওলে পানী চানী থকা নিচিনা মানে অ'।
এ সফালে যাব পাৰি মানুহো লৈ যাব লাগিব নহয় এতিয়া ধৰি লোৱা।
মানুহ মান আমি
আৰু এতিয়া মই ক মই ক'লাক লৈ যাম। নহ নহয় আমিতো দুটা যাব পাৰিম চয়ন যদি যায় তুমি যাব। ত' বিকাশক ক'ব পাৰি টিপ কোন।
এই হিৰক যে তাৰ লগত থাকে যে
অ', হিৰক ইতা আ ছটা মানুহ বি বিপ্লৱক ক'ব লাগিছিলে কিন্তু বিপ্লৱ এতিয়া যোৱাতে যদি আন্ধাৰ হৈ যায় আকৌ সি আ বালি পাৰা যাব পাৰিব জানোঁ।
আন্ধাৰ মানে কিমান দেৰি হ'ব চাৰিটা বজাত ওলালে হ'ল তাৰ পৰা ঘূৰি।
উম সন্ধিয়া সময়ত অলপ ভয় লাগে কিন্তু ইফালৰ নহয় ন। আমি সিফালৰ হ'লেও আমি আহি যাব পাৰো কাৰণ।
হেৰিলৈকেতো গৌৰীমাৰীলৈকেতো অফিচৰ লগতে যাব পাৰিব।
গৰমেকে অভিষেকৰ লগত যাব পাৰিব কিন্তু সেইটোৱে ৰাস্তাটো ভাল নহয় যে ভয় লাগে ৰাতি চাব দিবলৈ অভিষেক সিনাম আহিছে নহয় মোক থ'বলৈ তাক যাব নিদিলো ৰাখি থৈ দিলো। কলেজ উক সময় ক'ত যা বুলি ৰাতি।
আৰু বালিৰপা বহুত দূৰ হৈ যায় ন।
আহি কৰ'ৰবাত থাকি দিব লাগিব নহ'লে ইয়াতে থাকে যদি থাকিব পাৰিব কিন্তু সেইটোয়ে মোৰ ৰুমটো চিফ কাৰণে যে দুটা মানুহ থাকিবলৈ এতিয়া জেগা হোৱা নাই। আকৌ বেলেগে বেলেগে শুলে সি প্ৰব্লেম পাব আকৌ বিচনা আছে কিন্তু সি বেলেগত শুব লাগিব শুলে বেলেগ ৰুমত
অ', তেনেকুৱা বেয়া কৈ থাকিবলৈ।
মোৰ ৰুমটো চিফট কৰা নাই নহলে আমি তলত পঠীয়া চটীয়া পাতি শুই যাও ধুনীয়াকে আৰামত। তুলি চুলি লগাই চিফ্টটে কৰা নাই এতিয়ালৈকে।
আচ্ছা চাই লও ক'ৰবাত নহ'লে বিছৰাই ফালে খাব লাগিব এটা।
বেছিৰা আজি সনেককা খোৱা জেগাতে খাব পাৰি বোৰ পানী বহুত বাঢ়িছে ঐ বা। খাৰা খা মই খাৰা খাৰা ডুবি যাম ওচৰতে বামতে। মাজতো যাব নোৱাৰা তুমি তুমি অকমান পানী যোনটো বাম হয় ন তাতেই মই খাৰা খাৰা ডুবি যাম তোমাক মই কৈছোঁ।
অ', ভালু পুঙৰ হলে বহুত বাৰিছে পানী।
ভালুপুঙতো বেছিয়ে ইয়াতো বেছিৰা নদীখনত ইমান বেছি। এইখনতো এইখন নদীয়ে ন দপুতা নদীখনে না। গোলকে ঘোৰাকে নোৱাৰালি পৰা এফালে তোমাৰ আশতল সিফাললৈকে।
উম, উম।
সেইখনে এইখনে তোমাৰ বহুত বাঢ়ি গৈছে পানী। এই ভালুকপুঙৰ পানী ও বৰ লেতেৰা হৈ গ'ল যোৱা আগতে কি ধুনীয়া চাফা পানী একদম পাহাৰৰ পৰা বৈ আহে শিল দেখা পাই থাকোঁ তলত এতিয়া ক বালি, বালি
তুমি ত ভাত দেখিল পতা
অক্টোবৰ নৱেম্বৰ মানত চাফা হ'ব।
অ', সিদিনাখন আমাৰ কলিতা গাও ল'ৰাটা পৰা নাই পানীৰ তাত। অ', গ'ম পাইছা ফটো পাইছিল আৰু দেখি কিবা লাগিছে এই আৰু।
মৰিলেও বোলে মোক কৈছে।
তোমাক
এই চকু টকু চকু টকু ওলাই কিবা হৈ গলো এ চকু দেখিছিলা? ফটোখন চকু টকু ওলাই চকু টকু ওলাই আহে আৰু আৰু যদি দুদিনমান থাকা হেঁতেন চকু টকু মাছে খাই পেলাই গোটেই।
অ' নাপাল অ' সেইটো মানে পালে যে লাকে ভাল আও সিহঁতৰ।
ভয়ো লাগে দেই আজি যে মোক কিমান কৈছে পানীত নাযাবি পানে এ আজি পানী নামিব লগীয়া হোৱা নাই মই সাপ হফ পেন পিন্ধি গৈছো দে হাফ পেণ্ট একদম নিনচি দি পিন্ধি গৈছো এ পানীতো দেখি পেলাই ম নাই ক'ল ওলামগে ঠিক নাই।
তাকে এনেকুৱা বতৰত মানে এইটো দিনত খানা খাব গ'লে পানীলে যাবই নালাগে।
অ আজি বতৰটোও ভাল ৰ'দো ৰ'দ দিয়া নাই একদম পুৰা নৰ্মেল বৰষু বৰষুনো দিয়া নাই একদম ৰ'দো দিয়া নাই একদম। আন্ধাৰ নিচিনা কৰিছে, গ'লা?
অ' আজি হেৰি কৰিছে ন ৱাও ম'ম খছে ন টাউনত মানে হ'ল কেইদিনমান। তাৰমানে তোমাৰ হৰিহল লেঞ্চকৰ্ডখন দেখিছ নে?
লেঞ্চকাৰ্ডখন
তোমাৰ থানা যে ওচৰত যে লেঞ্চকাৰ্ড খন যে।
খদৰ ঠানাৰ ওচৰত?
খ থানাৰ ওচৰৰ অ' অ' তাৰ চাইতে তাৰ চাইডতে খুলিছে।
এ চাইডতে মানে এইটো তোমাৰ এইটো পুলতটো চাই ওচৰত?
পুলটো কত আছে এইটো? না পুলটো ওচৰত নহয় লেঞ্চকাৰ্ড খনৰ পোৰা চাইডতে। তাৰ তোমাৰ গৈ হোটেল এখন এই তাত যে কিবা, সেই নাই অহা।
মই ওপৰত মই ওপৰত বহিছো মই তললে যাব নাপ। নাপামেই, মই তললে যাব নাপাওঁ একদম একদম ওপৰত বহি আছো। মই মোৰ ৰুমতোপা মানে চাতেপ।
উ তাৰ ওচৰতে কৈছিলোঁ, কিন্তু আটলেতো বহুত সৰু। মানে তোমাৰ আ যোনটো আউটলেট আৰু ৱাও ম'মৰ।
হা।
মানে বহু সৰু চাৰিটা মানুহ বহিব পাৰি আও ভিতৰত।
খালী চাৰিটা? এই আমাৰ থুপকা নিচিনা থুপকা মানে এইটো যে এইটো যে আমি যে আগতে যে হেৰি পাস্তা খাব যাও যে।
অ' অ' অ' অ' তেনেকুৱা। কিন্তু মানে আই আইটেম বিলাক আইটেম বিলাক ৱাও মম নিচিনা, ৱাও মম যেনেকে আমাৰ ইণ্ডিয়াত চবৰ চব চবতে সেইটো ছেম আও পোৰা। পিছত ডাঙৰ কৰিব চাগৈ এতিয়া ষ্টাৰ্টিং কাৰণে সৰু মোৰ মতে।
অ' তাতে আছে ন তোমাৰ এইটো সদৰ থানাতো তোমাৰ এইটো যে। এই চাইডতে তোমাৰ সেইটোতে নেকি অ পুখুৰীটো যযে তাতে নাই নেকি?
অ' পুখুৰটো আছে কিন্তু পুখুৰীটোৰ ফালে নাই তোমাৰ ইটোযিঅলে আছে তোমাৰ যোনফালে আই এম পি যায় ন চিধা চিধি গৈ থাকিব পাৰি যে আই এম পি আনোৱাৰ।
আগত আগত যাব লাগে?
অ' আগত যাব লাগে।
উম মানে গণেশ ঘাটৰ পিনে ৰাস্তাটো ফিনে গৈ থাকিব লাগিব?
অ' মানে সদৰ থানাৰ পৰা চিধা গলেই হ'ল মানে ইফালে, তুমি কোৱা পুখুৰীটো তুমি কোৱা পুখুৰীটো মানে পোৰা সদৰ থানাৰ সন্মুতে আছে। এইটো সেইটো তোমাৰ অলপ আগলে আছে, সেই এফালে যে অ' এইফালে যে মেলা এখন হয় দেখিছানে? মাজে মাজে মেলা ছেলা পাতে জেগা এটাত যে।
চাৰ্জফিল্ডত?
সেইফালে পাবগৈ নালাগে অকমান গ'লেই হ'ল।
অ' অ'।
তোমাৰ সেই কানতে কি আছে এ আনোৱাৰ হলটো যে হেল্ল'
মাজতে যে
অ সেইকন অ সেইকনতে এ তোমাৰ এই আনোৰা হ'লটো ওচৰত অ সেইকনটে সেইকনটে এ তোমাৰ মই আনোৱাৰ হ'লটো নাপাওঁ তে আৰু
অ আজি-কালি জেগাবোৰ কানেক্ট কৰিব পাৰো আগতে মানে মই গম পাওঁ হয় এইটো গলিলে গ'লে এইফালে ওলাই এইফাল ওলাই কিন্তু সেই সেইখ- সেইটো গলিৰ পৰা কানেক্ট কৰিবই নোৱাৰো। পাহৰি যাওঁ।
অ সে উলটা পুলটা লাগে
কেইদিনমান গ'লে পাৰিম আৰু।
হু হু
এ অশান্তি মো কালিয়ে আজি যি ঘুইছে নহয় ৰাতি তিও দে পৰহি দিনাখন আমি হেৰি এইটো যে গৈচিলো যে গোন্ধ লৈ লৈ যে এইটো তোমাৰ হেৰি তোলা বাইতো জানাই গোটেই এলেকা কেলাম ভয় লাগ ভইয়ো লাগিছে গোটেই গোন্ধ যি কাৰণ তোমাৰ গোটেই লেতেৰা গাল এক জেগাত জমা কৰিছে ন ক'লা ক'লা পানী
তোমালোক কৰিব কি আছিলে তাত
হা
তোমালোক তাক কৰিবলে দি গৈছিলা
চাৰ্ভে কৰিব গৈছিলো কি কেনেকে হয় এইবোৰ
আচ্ছা বইলাতো মনা লাগে চোন
হ তাৰপিছত ৰিপৰ্টটো যেনেকে এডিট কৰিব ধৰিছো নটাৰ পৰা এডিট কৰিছো মই
উম
নটাৰ পৰা এডিট কৰিছো মই এঘাৰটা চাৰে এঘাৰটা লৈকে মানে তুমি ভাবি- বা হা ইণ্টৰডাক্সন পা বুলি মই নিজে লিখিছো ৰিপৰ্টটো কাৰণ মানে এ আইত দিলে মানে তোমাৰ বেছি টি ষ্টেণ্ডাৰ্ড বনাই দিয়ে আৰু চেট জি পি টিত
আ ও
দিলে চেট জি পি টি ন চে জি পি টি বনালে কিবা কিবি হেৰি হৈ যায় বাউণ্ডৰী চাউণ্ডৰী নিদিয়ে কিবা কিবি হৈ যায় তাৰপিছত মই বনাই কৰি দিলো ডাঙৰ ডাঙৰকে লিখি পেলাই মানে ফাৰ্ষ্ট টে ফৰ্মেটটো এ আই পৰাই লৈছো তাৰপিছ সেইটো এডিট কৰি কৰি মানে ফটো চটো লগাই টেক্স খিনি সৰু সৰুকে লিখি ন ডাঙৰ ডাঙৰ কৰি পেজ চেজ ফিলাপ কৰি ফটো চটো লগাই হ'ল লাষ্টত যেতিয়া এগাল এগাল মেচিনাৰী ফটো খিনি দিব লাগে তেতিয়া এপটো ৰিফ্ৰেচ হৈ গ'ল নহয় নিজে নিজে অট অট ৰি- ফ্ৰচত গোটেইখিনি কাত খাই গ'ল গোটেই খিনিবে গোটেই পোন্ধৰটা পেইজ বনাইছিলোঁ ভাবাচোন তুমি নটা বজাৰ পৰা চাৰে এঘাৰটালৈকে বনাইছো আঢ়ৈ ঘন্টাই হ'ল ন তোমাৰ সেইটো সময়ত মো মোৰ আছে তোমাৰ পঞ্চল্লিছ মিনিট কাৰণ ইলেভেন ফিফটি ফাইভত চাবমিট কৰিব দিছে।
ইয়াতে চাবমিট কৰিব দিছে।
হা?
সেইটোত সেইটো দিও দেই ৰাতি ৰা ৰাতিপুৱা বাৰটা বজাত চাবমিট কৰিব লাগে।
আচ্ছা, আচ্ছা
মই কি কৰিম এতিয়া? সেই উপায় নাই, অ' লগৰ এটা এইটো লৈছো।
উম'।
ফটজ খিনি নিজৰ এডিট কৰি দি দিছো, নামটো চেঞ্জ কৰি দিছো, আইডি চেঞ্জ কৰি দিছো, কৰ আৰু ভাই, এতিয়া পোন্ধৰ মিনিটত মই কি এডিট
এনেও নাচায়।
চালেও উপায় নাই আৰু ন', এইটোতো কি কৰিম?
সেইটোৱেই, আমাৰ প্ৰজেক্ট দিছে ইউটিউবৰ চাৰ্চ ইঞ্জিনটোৱে কেনেকে কাম কৰে?
উম, হৈছে আৰু। ওচৰ ল'কেলিটিত, ৱেষ্ট চেগ্ৰিগেচন কিবা-কিবি কেনেকে কৰে সুধিব লাগে, এতিয়া মই মই গাঁৱ মানুহখিনিক কি সুধিম?
জাৱৰ ক'ত পেলাই তহঁতৰ ডাষ্টবিন আছে নাই?
মিণ্টুটো আমাৰতো চবৰ হা?
টাউনত গৈ পেলাই কৰি দিব দুটামানে একেলগে লগ-লাগি।
এ, আকৌ ধেৰ দূৰ যাব লাগে অ', নিজৰ নিজৰ লকেলিটিত কৰিব পাৰিলে ভাল।
উ, এতিয়াটো আমাৰ ইয়াতটো মানুহে তেনেকে জাৱৰ যে নেপেলাই চব পিছফালে পেলাই।
সেইটোৱে চব তোমাৰ পিছপিনে এই ধৰ গাতে-চাতে পেলাই দিয়ে, এটা কথাই ভাবিছো গৈ নিজৰ নিজৰ ঘৰৰ ডাটাগাল লৈ পেলাই এক্সচেঞ্জ কৰি দিম। আমি সোতৰটা পোৱালি আছো ন'? ডেটাবোৰ লৈ এক্সচেঞ্জ কৰি দিম, কিন্তু ফট'গ্ৰাফ লগাব লাগে যে।
এ আইত বনাই দিবা না।
এ আইত নহয়, এটা কাম কৰিব পাৰি দুই-তিনটা ঘৰত গৈ ফটোহে উঠিব লাগে, দেটাটো মোৰ দি দিম।
অ', পাৰিম।
মানুহখিনিটো পেলাই কোনখন ঘৰৰ কোনটো মানুহ, সিটো নাজানে না?
সেইটোৱে।
অ' দিয়া ইমন
অ', মই অ' মই ভাত খাই লওঁ ৰবা।
অ'কে।
দিয়া দিয়া, ঠিক আছে।